কি কৰি আছা?
এনে আছিলোঁ ৰবা। তুমি?
এনে আছিলোঁ। চাহ-পানী খালা? শুনিছানে? থুচ থুচ
শুনিছা তুমি?
অ, শুনিছোঁ। চাহ-পানী খালা?
অ, খালোঁ খালোঁ।
অ, হয় নেকি? শেষ হৈ খবৰ ভালনে? অ, ভালেই।
ভালে ভালে।
অ, আজি মানে তোমাৰ লগত মই, মানে খেল- ধেমালিৰ বিষয়ে কিছুমান আলোচনা কৰিবলৈ ওলাইছোঁ মানে।
হয়, হয়। ভাল, ভাল বিষয় এইটো। খেল-ধেমালিৰ বিষয়ে আমি আলোচনা কৰাটো জৰুৰী।
হয়, তুমি মানে জানানে? খেলিলে মানে চাবা এতিয়া হা, মানে আমি যিমান আমাৰ, খেল আমা খেল-ধেমালি আমাৰ কাৰণে বহুত গুৰুত্ব, কাৰণ চাবা খেল মানে কেৱল মানে সময় কটোৱা নহয়। মানে ই তোমাৰ শৰীৰ আ মানে তোমাৰ শৰীৰ আৰু মনক সুস্থ আটাইতকৈ সহজ উপায়। হয় নে নহয় কোৱাচোন?
কি ক'লা তুমি?
তোমাৰ চাবা, মানে আমাৰ খেল মানে আমাৰ অকল - তোমাৰ সময় কটোৱাই নহয়, মানে তোমাৰ শৰীৰ আৰু মনক সুস্থ ৰখা আটাইতক - সহজ উপায় হয়, হয় নে নহয় কোৱাচোন?
হয়, হয় এইটোতো হয়য়ে যে আমাৰ খেল-ধেমালি কৰি থাকিলে আমাৰ আ - সময়বোৰ ঠিক এ কটোৱা না নহয় কিন্তু, আমাৰ শৰীৰটো একদম - ভা স্থিৰ শৰীৰটো ভালে থাকিব বা মনটো একদম - স্থিৰ হৈ থাকিব এটা জেগাত, তোৰ খেল- ধেমালি কৰিলে আমাৰ নিজৰে দেহ টোৰ বাবে ভাল ন? সেয়হে আমি সৰুৰে পৰা - বুঢ়ালৈকে সকলোৰে মা এ, বাবে খেলৰ প্ৰয়োজন আছে ন?
হয়, একদম খেল, তুমি এতিয়া চাবা আমাৰ খেলো বহুত ধৰণৰ আছে, তোমাৰ যেনে ধৰা - ঘৰুৱা খেল তোমাৰ যেনেকুৱা তোমাৰ - লুডু, কেৰেম, তাচ এইবিলাক হৈছে তোমাৰ ঘৰুৱা খেল, আনহাতে তোমাৰ মানে ধৰা ফুটবল - ক্ৰিকেট, ভলীবল, কাবাডী ধৰ - ডবা আদি বাহিৰৰ খেল। আৰু চাবা, ইয়াৰে ওপৰত তোমাৰ বহুতো আৰু এনেকুৱা খেল আছে। যেনে তোমাৰ টেকেলি ভঙা, কণী যুঁজ - এ, পাঁগ গুটি বা - এনেকুৱা ধূপ খেল, নাওঁ খেল বহুতো, মানে বহুত ধৰণৰ খেল আছে। আজি আজি এ চাবা তুমি আজিকালি মানে ল'ৰা ছোৱালী - সেই বিলাকে তোমাৰ সামাজিক মাধ্যমৰ যাৰে দিয়ে মানে তোমাৰ চব গেম বিলাক বা লুডু-চুডু - মানে ঘৰুৱা আ ঘৰুৱা খেলে খেলে। কিন্তু, আমি যিমান পাৰোঁ আমি - বাহিৰত যাই কিনে আমি মানে বা, বাহিৰ খেল খেলিব লাগে, কাৰণ মানে - বাহিৰৰ খেল খেলিলে তোমাৰ আমাৰ, গা আমাৰ মানে - স্বাস্থ্য আমাৰ ভাল হ'ব, তোমাৰ মানে মগজু মগজুটো ভাল থাকিব। হয়নে নহয় কোৱাচোন?
হয়, হয় সেইটোত হয়। মোৰতো এতিয়াও মনত আছে ৰ'বা, মই তেতিয়া সৰু আছিলোঁ, তেতিয়া মানে মোৰ - সৰুৰে বন্ধুবোৰৰ লগতে এনেকৈ, একেলগে এইয়া, এইয়া এইটো কি কয় - এ পাঁচ গুটি খেলিছিলো বা - কেৰাম খেলিছিলোঁ, ঘৰতে বহি মাহঁতৰ লগত বা ভাইটি-ভন্টিৰ লগত লুডু খেলিছিলোঁ। এইবোৰ খেলিয়ে আনন্দ লাগিছিলে ন? নিজৰে এটা ভাল লাগিছিলে। আজিকালিতো এইবোৰ চাবই লাগে আৰু ল'ৰা ছোৱালী, যোনবোৰ শিশু থাকে, সিহঁতে মানে - অনবৰতে এইয়া কিবা ফ্ৰী ফায়াৰ খেলি থাকে, বা - মোবাইলটোতে অনবৰতে গেম খেলি থাকে, এইবোৰ দেখি ভাল নালাগে। যিমান পাৰোঁ, পাৰে ব এ কি যিমান পাৰিব - এ যিমান পাৰে মানে সিহঁতে এইবোৰ খেলিব লাগে ন? যোনবোৰ আমাৰ - স্বাস্থ্যৰ বাবে বোৰ ভাল, যোনবোৰ খেল খেলি থাকিলে আমাৰ স্বাস্থ্য টো মানে - ভালে থাকিব, য যেনেকুৱা চাবা এতিয়া, দৌৰা খেল বা সা সাতুৰাই হওঁক - এইবোৰ খেল খেলিলে নিজৰ স্বাস্থ্যৰ বাবে ভাল ন? এইবোৰ খেলা জে জে প্ৰয়োজন আমাৰ। এইবোৰ আকৌ অনলাইনৰ এইবোৰ খেলিব নালাগে আৰু।
একদম ঠিকে কৈছা তুমি। এই চাবা খেলিলে আমাৰ মানে, মানে - গাৰ যিমান ঘাম আছে চব ওলাই বা ঘামৰ লগত শৰীৰৰ বেয়া লেতেৰা ব স্তুবোৰ বীজাণু বিলাকো ওলাই আৰু যাৰ ফলত মানে আমাৰ শৰীৰটো ভাল থাকে। আৰু চাবা খেলিলে তোমাৰতো হাৰ জিত হৈয়ে থাকে। কিন্তু মানে আমি অ' মানি ল'ব লাগে বা শিকিল'ব লাগে ধৈৰ্য সাহস বা আত আত্মবিশ্বাস বা বাঢ়িব লাগে, আৰু আমি যিমান পঢ়ো আমি পঢ়িবও লাগে। তোমাৰ খেলিবও লাগে, কাৰণ চাবা পঢ়া শুনাত মন বহে। কাৰণ মগজুৰে অক্সিজন বেছি যায়। এতিয়া আমি চাবা, যদি চৌবিশ এ ঘণ্টা পঢ়িয়ে থাকো, তেতিয়াতো পঢ়িল যিমান পঢ়িলেতো মনত নৰব না। আমি আত মানে আমি পঢ়িব লাগে। আৰু খেলিব দুটাই কৰিব লাগে। খেলা মানে ইমানো খেলি থাকিব নালাগে, আৰু পঢ়া মানে ইমানো পঢ়িব নালাগে। মানে দুটা একদম সময় মিলাই মিলাই কে কৰিব লাগে হয় নে নহয় কোৱাচোন?
আ' হয়, হয়। অ' তুমি ঠিকে ক'লা।
আ' খেলিলে আমাৰ গাৰ ঘামবোৰ ওলাই। ঘামৰ লগতে শৰীৰৰ বেয়া বচ ওলাই যায় লগতে। হাত ভৰি বা হাৰ ভাঙা। হাৰ মাংস শক্তিশালী হয় ন এইবোৰ। ঠিক কথা ক'লা তুমি। যে আমি যিমান পাৰো আমাৰ খেল খেলবোৰ খেলি ব লাগে আমি নিজৰ জাতীয় খেলবোৰ। খেলা টাইমটোত এনেও খেলাতো এয়া হাৰ জিতা, হ়াৰা বা জিতা হয়ে থাকে ন। হাৰি গলেও হাঁহি মুখে মানি লবলৈ শিক শিকিব লাগে আমি, ধৈৰ্য ধৰি সাহস আৰু আত্মবিশ্বাসেৰে বাঢ়ি যাব লাগে। যিমান আমি। মানে দুখ কৰিব নালাগে। যদি আমি কেতিয়াবা, কেতিয়াবা আমি খেলত হাৰিও যাওঁ।
অ' একদম ঠিকেই কৈছা আৰু চাবা। খেল পতাটো তোমাৰ মানে ধনী-দুখীয়া, জাতি-ধৰ্ম ভেদা-ভেদ নাথাকে মানে। সকলোৱে একেলগে খেলে বা বন্ধুত্ব গঢ়ি উঠে হয় নে নহয় কোৱাচোন। এতিয়া চাবা তোমাৰ গাঁৱৰ বিহুৰ সময়ত হোৱা। কণী যুঁজ, কাবাদী বা ৰাইচ মানে একগোট হৈ পৰে তোমাৰ। দৌৰ খেল হওঁক বা যিকোনো খেল নহওঁক। চবেই এক লগে হয় তাতে ধনী-দুখীয়া। বা জাতি-ভেদ মানে একো নাচাই তোমাৰ হয়নে নহয় কোৱাচোন। চব বন্ধুত্ব একলগ হৈ কিনে তোমাৰ খেল-খেলি মানে দেখিয়ে বহুত আনন্দ লাগে। আৰু গাঁৱৰ পথাৰত মানে ভাল লাগি যায়। কিন্তু আজিকালি এনেকুৱা হৈছে যে গাঁৱৰ ল'ৰা-ছোৱালী বিলাকো মানে আজিকালি ইমান মানে নাইয়ে। মানে গাঁৱৰ পথাৰতো আজিকালি ল'ৰা ছোৱালী ইমান নোলায়, যিমান মানে আগত আছিলে। তোমাৰ কাৰণ আজিকালি সামাজিক মাধ্যমৰ দ্বাৰা যে চবেই আজিকালি অনলাইনতে খেল খেলে, বিশেষ কে ল'ৰা বিলাকেটো আজিকালি ফ্ৰী ফায়াৰ, পাবজি বা এনেকুৱা ধৰণৰ তাচ-চাচ। ছোৱালী বিলাকো তোমাৰ চাবা আজিকালি ইনষ্টাগ্ৰাম, ফেচবুক এইবিলাকহে চাই থাকে। যাৰ ফলত তেওঁলোকে খেলিবই নাহে।
অ' এইটো ঠিক কথা ক'লা দেই। ময়ো এনেকুৱা বহুতৰ আগতেই চাবা দেখিছিলো, এয়া না ঘৰৰ পৰা উলাও, ঘৰত তেনেকে মাতিব আহে। আহ' আমি আজি পাচ গুটি খেলো, বা আজি আমি অ' লুডু খেলো, এনেকুৱা মানে মাতিব আহে আমাক। আজি কালিটো এইবোৰ নাইয়ে। আৰু বহুতো আগতেও দেখিছিলো এনেকুৱা, যোনবোৰ ল'ৰা ছোৱালীবোৰে মাৰ্বল গুটি খেলে, বা এইয়া শিল এ
মাৰ্বল গুটি খেলে, কাবাডী খেলা আমি এইবোৰ দেখিব পাইছিলো, কিন্তু আজিকালি এইবোৰ নাই যেতিয়াৰ পৰা সামাজিক মাধ্যমৰ যুগ পৰিলে।
হয়, একদম ঠিকেই কৈছা, আৰু চাবা আজিকালি ল'ৰা ছোৱালীবোৰক মানে। পথাৰ এৰি অকল মোবাইল টিভি বা কম্পিউটাৰ গেমে খেলে ফলত তেওঁলোকৰ মানে ধৰা চকুৰ দুৰ্বল হয় বা ' মেদ বহুতলা বা অকলসৰীয়া হোৱাতে সমস্যা বাঢ়িছে আৰু গাঁৱত তো আজিকালি খেল্প কথা বহুত কৈছিল জানানে তুমি? অভিভক মানে ধৰা তোমাৰ অভিভাৱকসকলে ভাবে যে খেলিলে মানে খেলিলে যে পঢ়া নষ্ট হয় কিন্তু এইটো সঁচা কথা নহয়। মানে যিহে খেলে সেয়ে ভালকে কৰিব পাৰে এইটো চোৱা মানে আৰে বহুততোটো এনেকুৱা আছে না ' অকল নপঢ়ে তেওঁলোকে খেলে কিন্তু তেওঁলোকৰ পৰীক্ষাতটো ভাল হৈ যায়। কাৰণ চাবা অক এনি টাইম আমাৰ পঢ়িলেও নহব ন? আমি মগ- মগজুগটো আমি অলপমান ফ্ৰেচ দিব লাগিব বা ভাল এটা দিব লাগিব যাৰ কাৰণে আমি খেলিব লাগিব তোমাৰ মানে এটা টাইম থাকে ন' তোমাৰ খেলাৰ টাইম টিভি চোৱাৰ টাইম বা তোমাৰ পঢ়াৰ টাইম আমি টাই মানে সময়মতে আমি চব কাম কৰিব লাগিব।
হয়, হয়। ঠিক কথা কলা আমি যে সময়মতে চব কাম কৰিলে আমাৰ অ' সেইবাবে আমি সময়মতে পঢ়িবও লাগিব কেতিয়া আমি সময়মতে খেল খেলা ধূলা এইবোৰ আমাৰ নিজৰে দায়িত্ব ন' সময়মতে আমি খেলা ধূলা কেতিয়া সেইটো নহয় যে আগতেতো এইবোৰ আছিলে খেলা ধূলা কৰাটো মানে আজিকালিতো এইবোৰ কমি গৈছে খেলা ধূলা কৰাত তুমি কাকো নেদেখিবাই আজিকালি এইবোৰ চব মানে মোবাই ফোনতে ব্যস্ত হৈ থাকে ন' সেইবোৰ দেখি বেয়া লাগে আৰু, আৰু আগতেতো ত এই স্কুল কলেজতো যেতিয়া আমাৰ খেল হৈছিলে তেতিয়াতো তাতে আকৌ প্ৰতিযোগিতা লৈ নিজৰে বহুত ভাল লাগি গৈছিল ন' যেতিয়া আৰু সেই প্ৰতিযোগিতা লৈ নিজে ফাৰ্ষ্ট অ' প্ৰথম প্ৰাইজ হিচাপে পাও যেতিয়া জিকো তেতিয়াতো আৰু ভাল লাগে। আপ এনেকুৱা এইবোৰ খেলা খেল ধেমাল খেলা ধূলাত আহ প্ৰতিযোগিতা কৰিও ভাল লাগে তুমি পাইছা নে এনেকা স্কুল বা কলেজত?
হয় নিশ্চয় পাইছো, মই তোমাৰ মই স্কুলতো পাইছো কলেজতো পাইছো মানে একদম মানে ভাল লাগি গৈছে আৰু মই মানে দৌৰ খেল খেলি বহুত ভাল পাওঁ আৰু মই মানে যেতিয়া খেলো দৰ খেল মই মানে প্ৰথম স্থানত আহোৱে একদম ভাল লাগে তোমাৰ দৌৰ খেল খেলিছো তোমাৰ কোকোৰা যুঁজ খেলিছো ভেকুলী জাপ মানে বহুতো খেলছো কিন্তু টেকেলী ভঙাত আজিলৈকে মই পোৱা নাই কিন্তু দেই।
পিছে তুমি খেলিছা নে নাই?
খেলিছো খেলিছো ময়ো এনেকুৱা খেলিছো মানে মইো বহুতো তেনেকুৱা প্ৰথম প্ৰাইজ কেতিয়াবা এনেকৈ আহ দ্বিতীয় প্ৰাইজ হিচাপে তেওঁ পাইছিলো কেতিয়াবা যদি আকৌ হাৰিও গৈছিলো তেতিয়াও মনটোত ইমান দুখ নকৰিছিলো। তথাপিতো অলপ কেতিয়াবা আৰু বেয়া লাগিছিলে। কিন্তু এ এনেকুৱা মইও বহুত খেলত এনেকুৱা খেলিছিলো। তাত প্ৰথম প্ৰাইজ পাই দ্বিতীয় প্ৰাইজ পাই বহুত মই সুখী হৈছিলো। আজিকালি তো আৰু এইবোৰ ন- নাম নেদেখি। আমি এইবোৰ খেল খ- খেল ধেমালি কৰা ল'ৰা ছোৱালীবোৰক
বোজাসকলে মানে ল'ৰা ছোৱালী দিনত এক ঘন্টা বাহিৰত খেলিব দিবই লাগে হয়নে নহয় কোৱাচোন আৰু চাবা জীৱনটোৱে নি ছাবা জীৱনয়ে নিজে এখন খেলাৰ আৰু এই খেল জিকিবলৈ হলে শৰীৰ আৰু মন দুয়োটা সুস্থ হব লাগিব হয় নে নহয় কোৱাচোন তুমি আৰু সে মানে সেইকাৰণে সেইকাৰণে সুস্থতা আটাইতকৈ মানে ভাল দৰৱে হ'ল খেল ধেমালি আমি মানে খেলিবও লাগিব কৰিব লাগিব আৰু খেলিলে আমাৰ মগজু বিলাকো ভাল লাগিব স্বাস্থ্য ত ভাল বা বিশেষকে বাহিৰত খেল খেলিব গ'লে আমাৰ স্বাস্থ্য বিলাক খু ভাল থাকিব তোমাৰ মানে যিমান বেমাৰ আছে সেইবিলাকো ভাল হ'ব সেইটো বুলি আৰু মানে খেলিবও নালাগে এটা মানে এক ঘন্টা দুই ঘণ্টা খেলিলে আমাৰ হৈ যাব এইটো বুলি দিনে ৰাতি খেলিবও নালাগে
হয় আজিৰ পৰাতো মই যিমান পাৰো সিমানে এ খেলিবলৈ এতিয়াৰ পৰা মই এঘন্টা হলেও খেলিবলৈ মই চেষ্টা কৰিম ইমান প্ৰতি প্ৰতিক্ৰিয়া কৰিম যে পিছলৈ আগলৈকে আগৰ ভৱিষ্যতেও যাতে এনেকুৱা এক ঘন্টাকৈ হলেও এইবোৰ খে খেলবুল খেলে নিজৰ অ সুস্থ শৰীৰৰ বাবে
একঘন্টা হলেও আমি খেলিব লাগিব কাৰণ খেল ধেমালি কৰিলে আমাৰ স্বাস্থ্যতো ভাল থাকিব আমাৰ পঢ়াতো মন থাকিব
হয় হয় পাচে আজি তোমালোৰ এই খেল ধেমালিৰ বিষয়ে মই বহুত কথা জানিব পালো বহুতো কথা নজনা বিষয়ে মই শিকিবও পালো ভাল লাগিলে
এই তোমাৰ লগৰতো আলোচনা কৰি বহুত ভাল লাগিলে মই কিছুমান কথা গম পোৱা নাছিলো তোমাৰ পৰা মই গম পালো পিছলৈও আমি আশ কৰিছো পিছলৈও আমি এনেকুৱা কথা পাতি পাৰো বা আলোচনা চনা কৰিব পাৰো ধন্যবাদ
ধন্যবাদ